আছোঁ এনেই, তুমি?
মই আছোঁ বহি, অ' বাকী ভালেই খবৰ?
উম, ভালেই তোমাৰ?
আছোঁ দিয়া, সেইফালে বৰষুণ দিছে নেকি?
নাই, এইফালেকে বহুত ৰ'দ। বহুত গৰম হৈ আছে এইকেইদিন, উম, তোমালোকৰ
অ', আমাৰ ইয়াতে মানে বৰষুণ দি আছে।
অ' ভালে এনে আমাৰ পুৰা পথাৰ মানে শুকাই গৈছে আৰু। হেল্ল'!
বাৰু এই এই কেইদিন। বাকী ঘৰত ভালেই নে?
ভালেই, তোমালোকৰ?
এতিয়া ভালেই আছোঁ দিয়া যেনেতেনে, তাৰপিছত তোমালোকৰ কোন আছে ঘৰত?
ঘৰত, আছে মা, দেউতা, মই, তোমালোকৰ?
উম, আমাৰ মানে লিগেল মতে দুজন আছোঁ আৰু আমাৰ।
অ'।
তাৰপিছত নাই যোৱা নাই মানে মই বহি আছিলোঁ, বহি আছিলোঁ, বৰ
অ' মানে অ'। উম, মাজে মাজে তোমাৰ মানে মাতটো কাটি যায়।
অ' অ' নেটৱৰ্ক পোৱা নাই চাগে।
উম, উম, সেইকাৰণে, বাকী কিবা কৰি আছা নেকি?
বৰ্তমান তো
কি কৰি আছা?
একো একো কৰা নাই বাৰু, কলেজো বন্ধ। মই কলেজত মানে গৈ থাকো ন ত' এইকেইদিন কলেজ বন্ধ দিছে চামাৰ ভেকেচন
উম, পিছে তুমি কিমানত এতিয়া?
মই বৰ্তমান কলেজত পঢ়ি আছোঁ, তুমি?
মইয়ো কলেজতে
অ', এতিয়া গৰম বন্ধত এটা কাম কৰিব পাৰো আমি ন? কি বুলি কয় ক'ৰবালৈ ক'ৰবালৈ ঘুৰিব যাব পাৰো?
অ' আমি শ্বিলং অৰুণাচল মানে এতিয়াতো উম, এতিয়াতো বহুত গৰম হৈছে, মানে শ্বিলঙত যোৱা বেছি ভাল আৰু ঠাণ্ডা ঠাণ্ডাকে। উম, মানে ধৰি লোৱা তোমাৰ মানে তোমাৰ লগৰ ক'বা পাঁচজনী মান, আমাৰ মোৰ ফালৰ পৰা পাঁচজনী ক'ম মানে দহ জনী মান যাব পাৰি আৰু।
অ' তাৰ পিছত আমি মানে হেৰিতে যাব পাৰিলো হয় কেব চেপ বুক কৰি কিনে। তেতিয়া দহজন মান গ'লে ধৰা ভাড়াটো ক'ম পৰিব ন? আৰু ধুনীয়াকে গৈ তাতে চাই কৰি আহিব পাৰো। এনে তুমি এনেই তুমি এনেই তুমি এইফালে গৈছা নে নাই?
নাই মই যোৱা নাই এবাৰো। মানে যামহে এইবাৰ ফাৰ্ষ্ট, মানে প্লেনিং কৰি আছো আৰু।
তাকে পাৰি, পাঁচজন তোমাৰ তোমাৰ লগৰ খিনিক কবা কৈ চাবা।
অ', মানে আমাৰ লগৰখিনি মানে প্লেনিং আছে মানে যাম বুলি আৰু। এতিয়া মানে আৰু মানে লগৰ কেইজনীমান বিচাৰি আছো।
ঠিকে আছে অ', চামাৰ ভেকেশ্যনত যাব পাৰি। তাতে আকৌ ধৰা আমি তাতে গ'লো, তাৰপিছত উম, অলপ ঘূৰি চুৰি ল'লো। হয়নে?
অ'।
বলগীয়া ঠাইবোৰ চাব পাৰো। এতিয়াতো আমাৰ ফালে বৰষুণে দি আছে বাৰু।
উম, আমাৰ ফালে মানে বহুত ৰ'দ। সেইকাৰণে মানে
এই বতৰটো মানে সলনিয়ে হৈ থাকে ৰখা। আজি বৰষুণ দিছে কালি ৰ'দিয়ে আজি আকৌ আজি বৰষুণ দিছে, আবেলি আকৌ ৰ'দো দিব পাৰে।
উম, উম, কিয় মানে বৰষুণ দিয়াৰ পিছত ত' মানে এটা মানে গুপ গুপনি মাৰে আৰু বহুত ৰ' মানে গৰম
বাকী তাৰ বাহিৰেও মই চামাৰ ভেকেশ্যচনত ঘূৰাৰ বাহিৰেও এটা কথা ভাবিছো। মানে এই গৰম বন্ধ কেইদিনত সৰু সুৰাৰাকে কিবা এটা কৰিব পাৰি, ধৰা দোকান চোকান খুলিব পাৰি। মাহত, ষ্টুডেন্ট হয় ন, তাৰপিছত নিজে, নিজে পইচা অলপ কমাব পাৰিলে ভাল আৰু ধৰা, তে মা দেউতাক অলপ থাকিব নোৱাৰি তেতিয়া নিজে ধৰা নিজৰ ডিপেণ্ডিং হ'ব পাৰি ন, তাৰ পিছত আকৌ সেইখিনি পইচাই দি আমি কিবা এটা কৰিব পাৰিম। তাৰপিছত বিজনেছো কৰিব পাৰো। তুমিও তুমিও জইন কৰিব পাৰা। তাৰপিছত বেছি মানুহ হ'লে মানে ভাল হ'ব। বেছি মানুহ হ'লে মানে ধৰা আমি
হেল্ল'?
ক'ম পইচাটে কিবা এটা ক্ৰিয়েট কৰিব পাৰিম আৰু। কি হ'লে মানে লাগিব তাতে, নিজে নিজে ডিপেণ্ডিং হৈ যাম পইচাও পাম তাতে। তাৰপিছত আকৌ আমি কলেজত যাবলৈ সেইবোৰত খৰ্চা কৰিব পাৰ
উম, উম, উম।
ত, সে আৰু।
উম, পিছে মানে কিহৰ বিজনেছ কৰিম বুলি ভাবিছা।
হয়নে, তাৰপিছতে আমি কিবা দোকান, চোকান এখন খুলি ল'ব পাৰো। আৰু তুমিতো জানাই চাগে কিবা, কিবি
অ, মানে মই কাপোৰৰ দোকান খুলিম বুলি ভাবিছো আৰু।
তোমা
তোমাৰ মানে নেটৱৰ্ক কাটি গৈছে অলপ মানে হেৰিকে আহাচোন নেটৱৰ্ক থাকাত।
অ, শুনি পাইছা
হেল্ল' অ, তোমাৰ নেটৱৰ্ক হেৰি হৈছে অলপ।
অ', অ', এতিয়া পাইছানে?
হেল্ল' উম, পাইছো এতিয়া।
অ, তাক লো আমাক আ আম, আমি যিয়ে তাত থাকো তেতিয়াহ'লে কাপোৰ বিক্ৰী কৰিব পাৰো, দোকান এখন খুলিব পাৰো, কাপোৰ চাপোৰ কম আছে ন, দোকান তাৰপিছত সেই কাপোৰ খন কাপোৰৰ দোকান খন- খুলি কেনে ধৰা আমি আহ, আমি যে হেৰি কৰিব পাৰো জানা তুমি এ আ কাটিং শিকি ল'ব পাৰা। বা কাটিং শিকা মানুহক তুমি জইন কৰিব পাৰা।
উম।
জইন কৰি কেনে তাতে তোমাৰ।
অ', উম'
পিছত তেনেকে ধৰা আমি ইভ কৰিব পাৰা মই ইনভেষ্ট কৰিব পাৰা পাছত দুজনমান লব পাৰো লৈ কেনে ধৰা সে কৰিলে ভাল হ'ব আৰু।
উম, ঠিকেই ভাবিছা বাৰু। পিছে কিমানজন মানে হেৰি ইনভেষ্ট পালা।
দছ বিছজনমান ধৰি এনেকে গ্ৰুপ এটা বনাই আমি কৰিব পাৰোঁ কৰি কেনে কাপোৰ চাপোৰ বনাইয়ে এনেকে বিক্ৰী কৰিব পাৰোঁ দুজনমানে ধৰা বিক্ৰী কৰিলে, তাৰ পিছত দোকান এখন খুলিলোঁ দোকান খুলিবলৈ আমাক ঘৰ এখন প্ৰয়োজন ঘৰখনৰ বাবে আমি এহাজাৰ এহাজাৰ। প্ৰত্যেকে তুলিলো তুলি কেনে আকৌ সেইখন বনালো ঘৰখন বনাই কেনে আকৌ। এটা ধৰা মেচিন লৈ কেনে আমি বন মেচিন লৈ, মেচিন লৈ জনাত হেৰি দুজ জনমান ধৰা। চিলনি এনেকে থাকিলে ভাল তাতে কাপোৰ লৈ কেনে তাতে আমি তাতে মানে চিলাব পাৰিব আৰু ধৰা সৰু সৰু কাপোৰ যোন ধৰা আমি চাৰি-পাঁচ হাজাৰমান টকাত কিনিব পাৰোঁ কিনি কেনে আমি বিক্ৰী কৰিলে তাৰ পৰা লাভ হ'ব পাৰে। যিখিনি আৰু প্ৰয়োজনীয় কাপোৰ, সেইখিনি আমি কিনি আনিব পাৰো হোলচেল ৰেটত। তাৰ পিছত সেখিনি আমি বিক্ৰী কৰিব পাৰোঁ, গাঁৱৰ অঞ্চলত যিহেতু দোকান নাই যে তেতিয়া হ'লে আমি কি কৰিব পাৰোঁ গাঁৱত এখন এখন আমি মিলি কেনে ধৰা দুই তিনিখনমান দোকান খুলি ল'ব পাৰোঁ, দুজন তিনিজনকৈ তেনেকে আৰু কিছুমানে ডেলিভাৰী কৰিব পাৰে সেইবোৰ লৈ যাব পাৰে। আৰু তাতে সেইবোৰ বিক্ৰী কৰিয়েই হেয়ে আমি ঢেৰ পইচা পাব পাৰোঁ তাৰ পিছত সেই পইচাখিনি আকৌ তাতেই ইনভেষ্ট কৰিব পাৰোঁ। ইনভেষ্ট কৰাৰ পিছত আকৌ তাৰ পৰা যিমানখিনি পইচা পাওঁ আমি, তাৰ পিছত তাৰ পৰা। অ, কাপোৰ খিনি কিনি, আকৌ তাত বিক্ৰী কৰিব লাগিব, বিক্ৰী কৰিবলৈ দুজনমান লাগিব। দুজনমানে ধৰা, ঘৰে-ঘৰে দিলেও অলপ বেছি হ'ব হেৰি হ'ব, যিহেতু তোমাৰ লোকৰ ফালেও ৰ'দ দি আছে। সেইটো কৰিবলৈ হ'লে আমি একগোট হ'ব লাগিব, আৰু দহ বিছজনমান। আৰু তেতিয়া কি হয় জানা, কম মানে, প্ৰত্যেকৰে কমকৈ পইচা ভাগত পৰিব, তেতিয়া মানে ইনভেষ্টটো ধুনীয়াকৈ আমি লগাব পাৰিম।
আৰু!
আৰু পাঁচজনীমান তুমি কৈ চাবা, ফ্ৰেণ্ড খিনি।
অ'।
ক'লে মানে তেতিয়া ভাল হ'ব আৰু।
উম।
বাকী তুমিও কলেজ, কলেজতেই, তুমি ষ্টুডেণ্টেই হয় ন! কলেজ কৰি, কলেজ অ।
বাকী, কিবা এপ্লাই কৰা নাই?
সেইবোৰ বাৰু, ইমান বৰ্তমান এতিয়া অহা নাই বাৰু! গৰম বন্ধ কিদিন মানে কি কৰিব পাৰো আমি, চোৱা, ষ্টুডেন্ট হয় ন, আমি কিবা এটা ধৰা, কলেজতো আছোঁ, তাৰ পিছত এটা ইনভেষ্টো কৰিব পাৰোঁ। আৰু গৰম বন্ধত এইটো মানে বিশেষকৈ ভাল, আৰু আমি ট্ৰেভেল-ছেভেলো কৰিব পাৰোঁ।
উম।
ট্ৰেভেল কৰিলেও অলপ আমি কথাবোৰ জানিবও পাৰোঁ ন! যিমানখিনি হেৰি কৰিব নোৱাৰোঁ সিমানখিনি আমি কথা আহ, ট্ৰেভেলত শিকিব পাৰো। তাৰ পিছত আৰু হিষ্টৰিকেল জেগাতো যাব পাৰোঁ আমি।
উম। অ', আৰু!
আৰু তুমি কোৱা? এনে তোমালোকৰ ঘৰত কোন কোন আছে?
মা, দেউতা, মই। তোমালোকৰ?
অ', আমাৰ এই লিগেল মতে দুজন আৰু।
অ', উম।
তাৰপিছত, তাকে, তোমালোকে এতিয়া কি ভাবা? তোমাৰ, তুমি কৈ চাবা, পাঁচজনী মান লগৰক। কথাটো ভাবিবা। তাৰ পৰা আমি উম, তাৰ পৰা আমি মানে ইনভেষ্ট কৰিব পাৰো। এক মাহৰলৈকে সময় আছে এতিয়াও গৰম বন্ধৰ।
উম। মানে এতিয়া কি কি বস্তু আনিব লাগিব, কিমান পইচা খৰচ হ'ব। আকৌ এখন দোকান খুলিলেতো তাতো ভাড়া লাগিবই। তাৰ মানে চাই পেলাই চাই-চিন্তি আৰু হেৰি কৰি পেলাই কম আৰু।
হেৰি কৰিব পাৰো, গোটাবলে পাৰো। মানে ধৰা, এজনী জনে প্ৰতি যদি এহেজাৰকৈও দিওঁ তেতিয়াও আমাৰ দহ হাজাৰ মান হৈ যাব হয় নে দহজনৰ?
উম।
সেনেকুৱা আমি সৰুকে ধৰা ইনভেষ্ট কৰিব পাৰোঁ বাকী তেনে কে হ'লে মানে আমাৰ কমকৈ পৰিব। কম খৰচত আমাৰ বিজনেচটো আৰম্ভ হ'ব পাৰে।
পিছত লাভ হ'লে মানে অকমান ডাঙৰকে কৈ দিম আৰু মানে। সেইটো বিচ
অ', লাভ তাৰ পৰা প্ৰফিট হ'ব বাৰু তাৰপিছত প্ৰফিট হ'লে মানে আমি ধুনিয়াকৈ হেৰি কৰিব
অ', উম, উম।
ঠিক আছে দিয়া।
অ', দিয়া।